হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ' শুনিছা?
শুনিছোঁ কি কৰি
অ'। এ আছো তোমাৰ মাততো ভালকে অহা নাই অকমান ওলাই আহাচোন। হেল্ল'
অ
শুনিছা অ শুনিছা
অ মোৰ মাতটো শুনিছা
অ অ অ অ শুনিছোঁ শুনিছোঁ কালি ল দিলোঁ ৰবা
সেই সময়ে পোৱা সময়ে পোৱা নাই ৰবা যাবলে
হেল্ল' কালি অ
উম সময় পোৱা নাই যাবলে শুনিছোঁ
অ গাখীৰো থলোঁ তাৰপিছত আকৌ শাক পাচলিও কিবা কিবি থলোঁ
অ এ সময়ে পোৱা নাই যাব বোলে
আহ
এ ল'ৰা ছোৱালী যে ৰাতিপুৱা ভাত পানী বনাই আকৌ ল'ৰা ছোৱালী পঠিয়াই কৰি লৈ কৰি আকৌ কাম বন কৰি আকৌ গৰমটো এয়া সময় নিমিলেগে
অ
মই কি কি শাক পাচলি কৰিছা নো কি কি কৰিছা
এ ৰঙালাও ভেন্দ ভেন্দি জিকা ভুল
অহ
তাৰপিছত এইবিলাক মই তাষত
কি কৰিছা নে
অ বিকি কৰি বিক্ৰীও কৰি আছো তাৰাছত আকৌ এনেকে এনেই বিচাৰিলে কাৰোবাক তেনেকেও দিয়া নাই মই আকৌ ভাবিছো বোলো কালি সেই দেওবাৰ যে ৰবিবাৰ বন নহয় মই বোলো হেৰি তোমাক মাটো আহি পেলাই অলপ লৈ যাবা সি ৰাতিপুৱা মানে ছিগিছিলো যে এই তাই আহিছিলে নিবলে
উম এ সময়
আকৌ যিহে ৰদ দি চাই চি ঘৰতে শুকাই যায় যে সেইটো কাৰণে বোলো
আৰু উ সময়
আজি যদি কোনোবা আহে হয় বা আহিলে তুমি মোক ফোন এটা কৰিব কবা অ এয়া আৰু শুকাই আহিছোঁ এনেই মই কৰি দিলো ছিগি পেলাই
অ উম উম
অহ
দে মই মই যাম দিয়া মই যাম দিয়া
অ কিমান সময়ত
তোমাৰ এ ল'ৰা ছোৱালী স্কুল পঠিয়াই কৰি লোৱা চাৰে দহ চটামান বাজিত যাম আও
অ অ চাৰে দহটা মানত ন বাঁৰু ঠিকে আছে দিয়া তাৰপিছত হেৰি নহয় এই আ-আবেলি আহিলে মানে বস্তু এটা বনালো হয় খালো খালো চাহ তাহ খালো খালাত এ কিবা ঘৰুৱা কিবা এটা বনালো হয় বোলো আহা হয়
উম আবেলি হেল্ল'
তেনেকে ভাবিছিলো আকৌ এতিয়া তুমি হেৰিয়ে ন
আহিব পাৰিবা জানো
আবেলি সময় ন উম নহ'লে আাম জাম
লো হেতেন। আহিবা আমি আহিলে। অকণ সময় লোৱা আহ।
উ'ম বনাবও পাৰিম ন আগৰ তেতিয়া শাক পাচলি খিনি লৈ আহিব। পাৰিম।
অ তাকে ইহঁতো স্কুলৰ পৰা আহিলে স্কুলৰ অহাৰ পিছত আহিবা আৰু
আহ
ভাত তেতিয়া সিহঁতেও- হেৰি কৰিব পাৰিব সৰু ল'ৰা ছোৱালী নহয় সিহঁতে খাবলৈও ভাল পাব। ঘৰতে বনোৱাটো খোৱা ভালহে।
অ ভালে পাই যেনী বাৰ খাই পেলাই।
অ ইমান দাম লাগে সেইটো কাৰণে বোলো ঘৰতে বনাম আৰু পিঠাগুৰি খুন্দাই হৈ আছে।
অ', অ', উ'ম উ'ম
হয়।
এ ঘৰতে বনাই পেলাই খোৱাই ভাল উ'ম উ আৰু এনে ল'ৰা ছোৱালীক ঘৰ বনোৱা এনেও ল'ৰা ছোৱালীক ঘৰ বনোৱা বস্তু। টোৱে খুৱাব লাগে।
খুৱাব লাগে অ বাকী হেৰি তুমি এতিয়া কিবা কাপোৰ বৈ আছানে?
অ গামোচা লগাইছো।
আহ।
উ'ম গামোছা গামোচা দচখন লগাইছো এতিয়া তাই- পাঁচখনন ওলাই আৰু পাঁচ খন শালতে আছে।
অ শালতে আছে।
উ'ম
অ হেৰি কৰি বিকিছানে নে ঘৰত ৰাখিবাই।
নাই নাই বিক্ৰী কৰিছো। বিত্রুী কৰিছো। ৰাখিছো অ। ছোৱালী দুজনী আছে যে ল।
ভালে কৰিছা দিয়া বিত্রুী দুখন এখন বিক্ৰী কৰি দুখন এখন ঘৰলে তেনেকে সাঁচি থৈ গলেও ন। তেতিয়া কিবা এটা আহে দিয়াচোন। দুখন এখন দি। কি কৰিব পাৰা খিনি বিক্ৰী কৰিবা। এতিয়া তোমাৰ হাততো কিবা। ৰব আকৌ সুতা খিনিকে আনিবলৈ। তেতিয়াহে ওলাব।
অ ইয়াৰ পিছতে অ এ গামোচা। চাউল লোৱাৰ পিছতে চাদৰ লগাম।
অহ। অ চাদৰ লগালে হেৰি। কবাচোন চাদৰ দুখন মইয়ো দিম বুলি ভাবিছো।
অ', অ', দিপ।
বুজিছা অ' চাদৰ দুখন ময়ো লগাম। দিয়া। উ মোৰ। আকো লগাবা দুখন চাদৰ। অকণ হেৰি কৰি দিবা বহল আৰু। দীঘল অকণ কৰি দিবা। মোৰ জোখৰ হোৱাকে আৰু দেই।
উম উম পাই। তোক পাৰিটো কি ৰঙৰ দিম।
পাৰি টো হেৰি পাৰিটো তোমাৰ এই বেঙুনীয়া এটা যে আছে বাকী খিনি মোৰ মানে বেলেগ ৰঙ আছে। এই বেঙুনীয়া ৰ এটা মানে তেনেকা ধৰা পিন্ধিবলৈ মোৰ এটা আছিলে আৰু। তুমি পাৰা যদি সেই তেনে বেঙুনীয়া দিবাচোন আৰু। ধৰি এই মাছ। মাজে মাজে যে হেৰি। ৰুলেক্স দিয়ে অকণ মাজে মাজে বুটা এটা দুটা দি পেলাই।
উম উম।
বুটা এটা দুটা দি পেলাই বুটা কেইটা বাৰু মই নিজে চাই পেলাই দিম। কেনেকুৱা ধৰণৰ বুটা দিব লাগে। অ' হেৰি। তেনেকে মাজত বুটাত ধৰি লোৱা মাজত ৰুলেক্স দি দি দিয়ে যে। তেনেকে পেলাই দিবাচোন।
দিলেও ভাল লাগিব।
হেৰি কৰিবা গামোচা খিনি সোনকালে উলিয়াই পেলাই
উম।
ত সোনকালে উলিয়াবলে ভাদ মাহৰ আগতে যদি লগাব পাৰা। কচোন।
অ' তেতিয়া লগ - অ - তেতিয়া লগাম দিয়া।
নামঘৰলৈ যাব পৰা যাব।
অ'।
উম। তেতিয়া মানে উম লৈ যাবলে ভাল লাগে হয়
ভাল লাগে অ অ'
উম।
মই সেইকাৰণে মানে বাকি হেৰি আছে বেলেগ বেলেগ মোৰ ধুনীয়া ৰং মুগাৰ নিচিনা মেখেলা এখন আছে। আৰু চাদৰ বোৰ বগা চাদৰ মোৰ মানে এখন হলে দিগদাৰ।
অ'
বাত মানে দুবাৰ মান লোৱাৰ পিছত ধুই দিলে আকৌ গোমা হৈ যায়গে যে সেইকাৰণে মানে হে দু খন ল'লে মানে এইখন খন গোমা হৈ গ'লে আকৌ সিখন ল'ব পৰা যায় মেখেলাখনতো বেয়া নহয়। নষ্ট নহয়েই। সেইটো কাৰণে। মোৰ ফুলকেইটা তোমাৰ হেৰি কৈ দিম মেখেলা খনৰ লগত মিলাকে তুমি বৈ দিবাচোন হা
দিম দিয়া।
অ'
উম। এতিয়া তোমাৰ এতিয়া কাম অ কণ হ'ল তোমাৰ।
কাম বন। হৈছে আৰু লাহে লাহে। হে আৰু আজৰি হবলৈ আৰু অকনমান সময় লাগিব আকৌ ছোৱালীক স্কুলত থ'বগৈ লাগিব যে। তাৰপিছত তাইক থৈ আহিহে মই
অ',
তেতিয়াহ'লে মানে গোটেই খিনি হেৰী হৈ যাও কিন্তু এতিয়া গোটেই খিনি হোৱা সি নাই।
অ মোৰ পৰা নাই স্কুললৈ পঠিয়াই কৰি লোৱা পিছত। ওচৰতহে আৰু হ'ম আৰু আজৰি।
অ অ এ সময়তো বৰ দৌৰ দৌৰি হয় ন ইফালে নকৰিলেও নহয় সিফালে নকৰিলেও নহয় চবফালে। তাকে আকৌ এই তোমাৰ হেৰি ইহঁত। তাতে হেৰি খানা
হেল্ল' অ ইহঁতে পনীৰ খাই নহয় ন তাকে বোলো ইহঁতে বোলো পনীৰ খাই নহয় ছোৱালীকেইজনীয়ে।
উ'ম খায়। এ ভালে পায় বাৰু।
অ বাৰু ঠিকে আছে দিয়া মই- গ সেইখিনিৰ কালি তোমালোকলৈ থৈছিলো যে গাখীৰখিনি মানে ফাটি আহ গলগে সেইটো কাৰণে হেৰি পনীৰ পনীৰক। কপনকে বনাই থম দিয়াুম যাওঁতে তেতিয়া লৈ। যাব পাৰিবা। অ',
মই আম আবেলি যামেই নহয় তেতিয়া দুইজনীয়ে বনাম আৰু
তেতিয়া বনাই থম তেতিয়া আবেলি যাওঁতে। তুমি লৈ যাবা আৰু
আহ আহ
তাকে বোলো সিহঁতে খাই নে নাখায় যদি নাখাই ধৰা সৰহ বনাই এনে সেই নকৰো ফ্ৰিজত থৈ দিবগৈ পাৰিবা। অ', অ',
উম উম।
বাৰু দিয়া ন কামত লাগা এতিয়া হ'ব ন। অ অ হ'ব দে।